হেল্ল' বন্ধু, হেল্ল
কি কৰা?
অহ, শুনা পাইছেনে আপুনি?
আহ শুনা পাইছোঁ।
হেল্ল'
কোৱা কোৱা, শুনা পাইছো কোৱা?
অলপ নেটৱৰ্কৰ অলপ প্ৰব্লেম দিখাই আছে মানে, তাৰমানে আমাৰ ইফালে অহ শুনা অলপ অলপ পাই আছোঁ, তুমি পাইছা শুনা মোৰ মাতটো
অহ অলপ অলপ পাইছো, মানে নেটৱৰ্ক প্ৰব্লেম দি আছে নহ ইয়াতে
অহ অহ সেইটোৱে মানে পাংখা চলি আছে না, অলপ চাউণ্ড গিলা অলপ কি হৈ যায়।
মানে ইয়াতে, এয়াৰটেলটো ভাল চলে জিঅ'টো নচলে সিমান এটা
অ', এইটো হয়। পিছে বহুতদিনৰ মূৰত তোমাক আৰু ফোন কৰিব লগা হ'ল এনেকুৱাকে। এতিয়া খবৰ বাতি ভালনে তোমাৰ?
ভালেই অ', ভালেই কোৱা।
অ', অলপ অলপ কি অলপ জোৰে কোৱা শব্দটো অ', এতিয়া শুনা পাইছোঁ হেল্লো কোৱাতে।
অ', জোৰে টো কৈছোঁ আৰু কিমান জোৰে কম কোৱা?
অ', হয়, হয়, এতিয়া মানে ক'ত আছা তুমি এতিয়া?
মই এতিয়া লক্ষীমপুৰত। এ এনে ফুৰবা আহিছোঁ আৰু।
অ', মানে কিবা কাম আছিল কাম আছিল নেকি?
নাই এনে মানে ফুৰবা আহিছিলো নদী গা ধুলো হাততেৰা হাতৰি।
বা নদীত গা ধুললি নে কি? মই ময়ো নদীত গা ধুওঁ বুলি ভাবিছিলোঁ এইবাৰ। কিন্তু যাৱাই নহয়। তোমালোকৰ সেইফালে যাম বুলি ভাবছিলোঁ কিন্তু পানী বহুত না পানীত সাঁতুৰিব নোৱাৰো যে মই। মানে সেইকাৰণে ভয় লাগে মোৰ সাঁতুৰিব। হা?
সাঁতুৰিব সাঁতুৰিব শিকাই দিম।
তথাপিও পানী বেছি থাকে না ভয় লাগে না, কেইবাৰ চেষ্টা কৰিছিলোঁ পানী পানী খাই দিছিলোঁ পূৰা একদম।
হাৰে ভাই ভয় খাই কিয় আমিতোৰ আমিতো পাৰোঁ না সাঁতুৰিব।
সেইটোৱেতো না মানে কি কৰিব এখন ভয় লাগি যায় ম-মন মনতে কেনেকৈ অলপ
ভয় খালি শিকবা নাপায়।
সেইতিাতো হয়। সেইকাৰণেতো মানে শিকৱই পাৰা নাই এতিয়ালৈকে।
সেইকাৰণে তই ক'লো। ভয় খাই লাভ নাই, আ তেনেক আহে কি? প্ৰগ্ৰাম কেনেক গ'ল, প্ৰগ্ৰাম?
এই আমাৰ প্ৰগ্ৰাম যিমান ধুনীয়াকৈ গেল না মই এদিন যাব পৰা নাই, যিদিনা সেই মাটিৰ কিবা বাচন বৰ্তন বনোৱা শিকাইছে সেইদিনা যাব পৰা নাই। কিন্তু বাকী সাতদিনৰ ছয় দিন মই প্ৰেজেন্ট আছিলো, বহুত ভাল লাগিছে মোৰ অভিজ্ঞতামতে, সিদিনা মই মানে এনেই ওলাইছোঁ মই দেৰি হ'ল অলপ ওলাতেনে ঘৰৰ কাম আছিল ত' মানে নেগিল ৰ'দ দিছিল বহুত মানে গৰম বহুত। ত' সেইদিনা নেগেলো সেইদিনা মই এনেই, অ'। তোমাৰ সেইদিনা থাকিলে মিছ কৰিছোঁ ৰ' মানে এটা ভাল এটা কি আহিছিল, মানে ব্যক্তি আহিছিল আৰ্টিষ্ট আহিছিল এটা গুৱাহাটীৰ পৰা। কিবা লেডিছ হয়, কিবা মানে মহিলা মানুহ হয়। কিবা চৌধুৰী নাম আছিল কিবা, ত‌' তেওঁ মানে ভাল ভাল কেনেকৈ শিকায় কেনেকৈ মেচিন আছে।
কিন্তু প্ৰগ্ৰাম এটা ভাল চলছে না?
বহুত ভাল চলিছে, বহুত ভাল চলিছে মানে এ, এফ ফাৰ্ষ্ট দিনত আমাৰ কি হল, আৰ্ট চিত্ৰ অংকনৰ প্ৰতিযোগিতাৰ কিবা কিবি নলেজ দিল, এজন ছাৰে সুব্ৰত ছাৰে। আৰু কে আ কম্পিটিশন লৈছে, কোনে কোনে চি ছিটছ অ', মানে ফাৰ্ষ্ট দিনা মানে আৰ্ট কম্পিটিশ্যন হৈছে না আমাৰ। মানে প্ৰথমতে আৰ্ট মানে বুজাইছে, মানে কেনেকৈ কি হয়, কেনেকৈ আৰ্ট কৰে। আৰ্টিষ্টৰ বিষয়ে কৈছে, কেনেকৈ আঁকিব লাগে, কেনেকৈ লাইন কৰি কৰি আঁকিব লাগে প্ৰথমতে। বস্তু এটা চিত্ৰ আকাৰ আগতে বস্তু এটা চাব লাগে, অবজাৰভেশ্যন কৰিব লাগে তাৰমানে। বহুত ধুনীয়াকে, মানে যিকোনো আকাৰ আগতে চাব লাগে, মানে বস্তুটো আমি চাই আছোঁ, যোন যোনবা সেই গছটো ওচৰত থাকিলে ডাঙৰকৈ আঁকিব লাগিব। দূৰত আছে যদি গছটো সৰুকৈ আঁকিব লাগিব, হয়নে নাই?
উম।
ত' সেই বিষে অলপ নলেজ দিছে, ছিটচ আশাবুষে আৰু মানে লাইন লাইন কৰি তে টাইম ল'ব লাগে, তাৰপিছত আঁকাতে অলপ সুবিধা হয় মানে, ছিটত এইবিলাক, আৰু কোন ফালৰ পৰা চাই আছো যো, ওপৰৰ ফালৰ পৰা চাই আছো যে যেনে দো দুগুনে পাৰে যে। এই ধৰণৰ পাৰে যে, ভিডিঅ শ্বট লয় ওপৰৰ পৰা চালে কেনেকৈ দেখে ছবি টো। তুমি আকালৈ বেলেগ ধৰণৰ আ আকাব লাগিব বেৰাটো। ওপৰৰ পৰা দেখাৰ পালি আৰু ছাইডৰ পৰা দেখাৰ পালি বেলেগকে আকাবা লাগিব বেৰাটো। ঘৰটো হে অনা নাই, ত' সেইটোৱে কোনফালৰ পৰা চাৱা হয়, কেনেকৈ দেখা পায়। এই আৰু, কোনটো দূৰত আছে, কোনটো ওচৰত আছে। যদি ওচতেটা যদি গৰু আছে। তুমি ইয়াৰ পৰা চাইছা বহি এনে কচ ডাঙৰকৈ দেখা পাব দূৰৰ ঘৰটো সৰুকৈ দেখা পাব, সেই কেনেকৈ আঁকিব লাগিব। কোনখিনি জগাত আকবা লাগিব। কোনটো বস্তু ডাঙৰ, কোনটো বস্তু সৰু মিলাই হে নাই নাখাব লাগিব ন, আৰু সূৰ্যৰ পোহৰটো ক'ত পৰিছে ছায়াটো ক'ত পৰিছে। সেই তেওঁ লোক নলেজ দিছে বুজাই দিছে ভালকৈ। আঁকিব দিছিল কিবা গছৰ -চছৰ ছবি আঁকিব দিছিল। অলপ আঁকিছিলোঁ ইমান ভাল হোৱা নাছিল। কিন্তু এজন চলি আহিছিল, আৰ্টিষ্ট সতাই ভালকৈ আঁকিব পাৰে। সি ফাৰ্ষ্ট প্ৰাইজ পাইছে মানে বঢ়িয়াকৈ আঁকিছে। এজন ছোৱালীয়ে ছেকেণ্ড প্ৰাইজ পাইছে। আমি নাপালোঁ আৰু এনেই পাৰ্টিচিপেট কৰিছিলোঁ।
ভালে গেছে তেনেহ'লে।
উম‌ বহুত মজাত ধুনীয়া কিমান ধুনীয়া শিকাইছিল না। পিছে আকৌ তে' সেইদিনা আৰ্ট কম্পিটিশন হোৱাৰ পিছত আবেলি আৰু আমাৰ ফুটবল হল। মানে এই ফুটবল দুটা গৈলদ খোৱালে এটা সৰু -সৰু পোন্ধৰ বছৰ চলিকেইটা মাজত এটা ডাঙৰ ছোৱালী বিলাকৰ মাজত আমাৰ মাজত। তো মানে, সৰু চলিকেইটা যিখিলা হ'ল মানে আমাৰ একলগ ক্লাবৰটো সাৰি গ'ল মানে মা তেতিয়া মাটেৰ টিমটো জিতি গ'ল। ত' আৰু যিটো ডা, ডা ডাঙৰ টিম অ', এ সৰ- সৰু টিম গিলা হাৰি গ'ল, সৰু টিমটো।
তুমিও খেলিছিলা?
মই- মই খেলা নাই, চাই আছিলোঁ। আৰু যিটো আমাৰ ডা, ডা ডাঙৰ টিমটো খেলাইছে। ডাঙৰ টিমটো খেলাইছে আমাৰ এপোলো কাব আৰু বাগোৰ ম বাগোৰ টো হাৰছেমকল ক্টো জছে ডাঙৰ টিমটোৱ এ প্ৰকলাপটো দিছে আমাৰ। হয়, হয়। যে উ ইমান ডাঙৰ টিমটো জিতিছে। দুৰে, দুৰে টিম হৈছিল নে তা সৰুতে ডাঙৰ।
অ', সেইয় কৈ আছো মানে। দুটা দুটা টিম আছিল তোমাৰ, তোমাৰ তাৰ পৰা এটা সৰুটম এটা ডাঙৰ টিম। এ বাহিৰৰ পৰা দুটা টিম অকল, দু টিমৰ মাজত তোমাৰ। ডাঙৰ টিম তোমাক দিছে, আৰু সৰু টিমটা হাৰি গৈছে।
অঁ', হয়- হয়। মানে দুটাটম ইনভাইট কৰিছিলোঁ মানে, মাটিয়াৰ পৰা বাইদ পৰা। আৰু দুতা মাটিয়ে আছিল।
মাৰ- মাটিয়াৰ আছিল সৰু টিমতো এতিয়া জিকিছে।
অ', মাটিয়াৰ আছিল সিহঁতে বহুত ভাল পাছিং পাছ- পাচকৈ খেলাই আমাৰ গিলা মানে গোটেইকেইটা খেলো দেখা খাব যায় না কাৰা কাঢ়ি কৰিব যায়, মানে সৰু ছোৱালীকেইটা বুজি নাপায় না জানাই। কিন্তু ডাঙৰ গিলা আমাৰ পুৰ আছে ন, ডা-ডাঙৰ গিলা আমাৰ পাৰে। ডাঙৰ গিলা পৰা কাটি -চাটি লৈ যায় গল চল দিয়ে চাৰি পাঁচ গল দিছে সেইদিনা বাগাইটাৰীগিলাক ডাঙৰ গিলা।
অ'।
আৰু আমাৰ গ'লকিও ভাল আছিল পুৰা, তাৰপিছত ছেকেণ্ড হৈছিল য়োগা ছেকেণ্ড দিনা য়োগাটো ইমান ধুনীয়া শিকাইছে। ওম চোম আৰু মন্ত্ৰ- চন্ত্ৰ কোৱা শিকাইছে, মানে যেতিয়া যোগা কৰা হয় ন, নিজৰ ভিতৰত দেখাই নিজকে এতিয়া ফিল কৰা যেতিয়া বেলেগ তে ইনতা বাদ দি এনে নিজৰ মনৰ ভিতৰত নিজকে মানে কি জনা হয় অলপ। একদম শূন্য হৈ যায় ব্ৰেণ্ডটো তেতিয়া অলপ ভাল লাগে আৰু তেতিয়া অলপ। অঁ ডেইলী কৰিব লাগে। একদিন শিকাইছে আমাক মানে কৈছে আৰু মানে আগতে কৰি থাকিবা এনেকে তোমালে নিজে নিজে।
জানাই আৰু তেনেকেই।
দে নিজে নিজে কৰিব পাৰি না সেইটো পকেটত ৰাখিলে ভাল হয় আৰু বেলেগ বেলেগ কামত মনোযোগটো বা়ৰে। তেতিয়া- আমি যেতিয়া যেতিয়া পঢ়িব বহো কিতাপ চিতাপ মনোযোগয়ে নহয় আমাৰ পোন্ধ দহ মিনি পৰে পৰে উঠি যাওঁ। এতিয়া সেইবিলাক কৰি থাকিলে দাইলিকে যোগা কৰোঁ বা ৰাতিপুৱা উঠি য়োগা কৰাৰ পিছত এক্সাৰচাইজ কৰোঁ। তেতিয়া অলপ মানে আমাৰ যিকোনো কাম কৰাত মনোযোগটো থাকিব।
মানে তুমি ৰাণ কৰিব জানা য়োগাটা কৰি যাব লাগে, ভাল হয়।
অঁ সেইটো হয়ঁ। ত' সেইটো এইটা কৈছোঁ অ বহুত জল্দি মানে কিটো হয় মানে।
অঁ অঁ।
সেনেকুৱাই ধৰা। থাৰ্ড দিনা আছিল কি জানা থাৰ্ড দিনাটো আছিল মোৰ ফেভাৰেট লাইব্ৰেৰীটো হৈছে লাইব্ৰেৰী চেচন। মানে বুক চুক মানে বিচৰাবাৰ দিছে চেচন দিছে এটা ভাগ- ফুল দিছে ছাবজেক্টটো বিজ্ঞানৰ কাৰোবা। আমাৰটো দিছিল এ কমিক্স আৰু চিত্ৰকাৰ কাহিনী টাইপৰ। এইবিলাক কিতাপ বিলাক বিচাৰিছিলোঁ ফঠাফত মিছ কৰি থৈছিল বহুত কিতাপ বিচৰাবাৰ দিছিল। বিচাৰি বিচাৰি পিছে জমা কৰিব দিছিল দিলে আৰু আ আৰু আৰু এটা একজনে মাতাইছিল। বাহিৰে বাহিৰে এক্টিং কৰীব দিছিল। সেই কিতাপটো কোনটো কিতাপৰ বিষয়ে এক্টিং কৰিছে এই কিতাপটো দেখাব দিছিল। শুনা পাইছা না?
অঁ অঁ পাইছোঁ পাইছোঁ।
অঁ সেইটো দেখাব দিছিল। পেটিছজাহানি কৰীছো এটা কিতাপ আছিল দ্যলষ্ট কি ত মই যাহানী এক্টিং কৰিছোঁ এনেকৈ- কিয় চাৰে বিশ্বাস কৰি হুৰাইচেগে বস্ত বিচৰাই তো তহতৰ তহতগম পাইছ যে আ এইটো কিতাপ দা লষ্ট কি অঁ এতিয়া হৈছে এক্টিংটো হৈছে কালি হৈছে গোটেইগিলাকে অঁ। তথাপিতো বিচাৰিছে বিচাৰি এক্টিং কৰিছে দা লষ্ট সেনেকুৱা বহুত ধৰণৰ কিতাপ আছে এনেকা।
এনেকা কেচা খাই দিম।
মানে প্ৰগ্ৰামটো মানে ভাল লাগিছে পুৰা।
তুমি এক্টিং কৰি ভাল পোৱা এক্টিং কৰিব পোৱা।
এই অলপ চলপ আহি যায়। তাছ তাপিছত হ'ল এতিয়া ভাবিছোঁ মোৰ পগেমতো আহিলে কুইচ খুজিছো। মইও ল'লো মানে মানে মইও কুইচ মাষ্টাৰ হৈছিলোঁ না সেইদিনা। তো মানে কুৱেশ্যন ছাৰ আগাৰ পপ্ৰিপাৰেচন কৰা নাছিলো ঘপকে মই দি দিলোঁ। এই কুইজ হব, কুইচ কৰিবি নেকি? মোক পুৰাকৈ কৈ দিম হ'ব দে মই কৰিম দে মই আগতে পতাই দিছিলোঁ যিহেতু কিন্ত এইটো কুইছৱ নছিল মোৰ এই একেইটা কুৱেশন ছাট জি পি টিত চাৰ্জ কৰিলো, এইবিলাক ধৰিলোঁ আৰু ভাই হয়। কুৱেশন সুধিলোঁ কিবাকিবি এতিয়া আৰু কিছুমান কুৱেছন এতিয়া ভাবিছোঁ অলপ। কুৱেশন সুধো কেতিয়াবা কুৱেশনৰ মোৰতো জনতাৰ মোৰত ভালে খিনি সোধু। জিতো ৰাউন চুয়েনা ইংলিছ মেডিয়াত আছিল আসমীয়াত প্ৰশ্ন সোধে ইংলিছত এনচাৰ সোধে। জুপিটাৰ, কিবা কিবি মাৰ্কেট কিবা কিবি! কয় মই এতিয়া গড়ৰ নাম সোধে ইংলিছত কৈ দে।
ঠিকে আছে।
খানা‌ আছিলে, সেইদিনা মানে সন্মান দিছে মানে, গামোচা, গামোচা দিছে মানে, যিয়ে মানে ইয়গা কৰিছে, তেওঁ ইয়গাৰ কাৰণে দিছে। আৰু মই কোইজটো কৰিছোঁ সেইকাৰণে মোক গামোচাটো দিয়া হৈছে।
আ,
মানে‌ ভাল লাগিছে, মানে ইমান ধুনীয়াকে দেচ কৰি দিছে না।
অ,
আৰু প্ৰাইজ বিতৰণি কৰিছে আৰু সেইদিনা লাষ্ট দিনা মানে এজন আহিছিল মানে দুদনৈ কৃষি- কৃষি, মানে বিভাগৰ মানে কিটো আছে যিটো, মানুহজন অ, কিয় বেঞ্জামিন, বেজ্ঞামিন কামাণ্ড, বেজ্ঞামিন কামাণ্ড। তেওঁ গছৰ বিষয়ে কৈছে, কোন কোন গছত মানে কেনেকুৱা, কেনেকুৱা কি পায় আৰু যেনেকৈ বনাঞ্চলবিলাক। ক'ত মানে, হাতী হাতীবিলাক যে আছে তাৰমানে খাদ্য নাপা পায় মানে গছ-গছনিবিলাকত, এতিয়া কাট-চাটি দিছে, সেইগিলাক অঞ্চল মানে গছ-গছনি লগাবলৈ কি দিছে, উপদেশ দিছে?
আৰু তোমাৰ এই ফিফ্ট দিনাতো এনেই খেলা-ধূলা হ'ল, বাকী এনে
অ, এনেই দুইবাৰ মাৰি আছোঁ, একজন, একজনকে, দুই পইণ্ট লৈছোঁ ৰ, এক পইণ্ট মাইনাচ আছে মোৰ। তথাপিও আৰু একবাৰ গৈছে তথি দুই পান লৈছোঁ দেচোন, দে মানে একবাৰ যা তাত ধই লৈছে না।
তুমি যে গৈছিলা, বনাছ পন লোৱা নাই, বনাছ পন লোৱা নাই?
বনাছ পইণ্ট এইটো নাছিল দে?
হে, বনাছ পইন্ট থাকে, কাবাডী খেলাত, বনাছ
নাই আমাৰ, আমাৰ লাষ্টত হৈছে না? সময়, সময়, অলপ কম আছিল না সময়।
হয়, হয়।
হয়, হয়।
এই, কিবা কয়, মানুহবিলাক থিয় হৈ থাকে হয় লাষ্টত, যোনটো ক'ত সেইটোৰ পৰা বাহিৰত গলে আউট।
অ, সেনেকে পাইছিলোঁ দুই একবাৰ।
অ, এতিয়া
অঠৰ ঊনৈছ বছৰৰ চলি সোতৰ বছৰৰ চলি গিলা। ষোল্ল বছৰো চলি আছিল। টাগৰা টাগৰা পোন্ধৰ বছৰ চলি আছিল। তাহমান ভাই তা আমাৰ আমি গিলিত ধৰিলি তাহোন ধৰিনে বাগাৰাই দে ঘণ্টা ডাঙি চাঙিনে ডাইৰেক্ মাৰিত। কি কৰি আনে, গোটেইকেইটা উঠি যায় গাৰ ওপৰত।
ঠিকে আছে।
উশাহ নোপোৱা হৈ যাং। হা। লাম্বা লাম্বা টাগৰা টাগৰা ছোৱালী। কেনকে পাৰিম । হেল্ল!